হেল্ল' অ' আচ্ছা মই আজি। খাদ্যৰ ওপৰত অলপ কথা পাতিম। আচ্ছা এই যোনটো আপোনাৰ তোমাৰ মানে খাদ্য এতিয়া মই বনাই আছো। সেইটো হ'ল তোমাৰ। এই ধৰিলোৱা আমি সেবিলাক কৈছো। নাৰিকলৰ আৰু আৰু লগতে তোমাৰ এই বিৰিয়ানী চিকেন বিৰিয়ানি।
মুৰ্গী যোনটো বনাই সেইটো বস্তু।
উম'।
ত সেই বস্তুত। টো আজি মই তোমাৰ লগত কথা পাতিম অলপ মই আজি তাৰমানে ৰাতি। বাচমতী ৰাইচ, বলা, বাচমতি ৰাইচটো মই বইল কৰিলো।
উম'।
বইল কৰি মই চিকেনটো ধুনীয়াকে হেৰি কৰি। এ তোমাৰ এনেকে হেৰি কৰা গৈছে।
উম।
ত' সেই হিচাপতে আৰু বনাই আছো আৰু।
এতিয়া বনোৱা তুমি', তুমি' বনাই থাকা মোক কিবা প্ৰব্লেম হ'লে মোক ক'বা মই মছলা পাতিবিলাক কৈ দিম।
অ', বিৰিয়ানী মচলা লৈছো। তাৰপিছত জিৰা, ধনিয়া এইবিলাক,
হুম। উম।
আজি মানে খাদ্যৰ ওপৰতে আমি আলোচনা কৰিছো।
অহ তুমি আছা ক'ত এতিয়া।
এতিয়া মই ঘৰতে আছো।
আচ্ছা।
অহ। সেইটো কাৰণে মই বোলো তোমাৰ লগত এবাৰ কথা পাতো।
ঠিক আছে দি আছোঁ।
আৰু হেৰি আমাৰ এই যোনটো এ মানে যোনটো বিৰিয়ানীৰ কেন বিৰিয়ানী, এই চিকেন বিৰিয়ানীটো এতিয়া তাৰ মানে তুমি ধৰি লোৱা আমি ধুনীয়াকে এখন ৰেষ্টুৰেন্টতো আমি যেতিয়া যাওঁ বা খাওঁ সেই হিচাপত তোমাৰ হেৰিবিলাক কৰিব পাৰো আমি।
অহ, বাত
পাৰি ত' সেই হিচাপত ধৰি লোৱা আমি যদি ধুনীয়াকে কামখিনি কৰো ত' এটা ভাল এটা প্ৰফিট এটা হয়।
উম, হয় হয়।
কাৰণ মই এই বস্তুখিনি বনাইছোঁ। বনাই আছো, আৰু কেনেকুৱা হয় নাজানো।
উম।
সেইয়া আৰু।
কি বনাই আছে? নাই আ এ মই আ আজি মই, মই আজি এ মই খানা বনুৱা নাই। হেল্ল।
আচ্ছা।
মই খানা বনোৱা নাই আজি ধৰা আমাৰ ঘৰত এ মাও ম-ম অ', হেল্ল' শুনি আছ নে?
উম, শুনি আছো কোৱা।
অ', মানে আজি মানে ফেমিলি বনাই আছে, হেৰি ইডলি বনাই আছে।
আচ্ছা ইডলি বনাই আছা।
উম, ইডলি বনাই আছে। অ অলপ দেৰিকে খাব পাম আৰু।
ইডলি কেনেকে বনাই এইটো প্ৰচেছটো ক'বা নেকি অলপমান। মানে কেনেকুৱা ধৰণতকে কেনেকে বনায়?
অহ, সেইটো প্ৰথমতে তুমি ইডলিটোৰ কাৰণে বহুতে বেলেগ বেলেগকে বনাই, ধৰা প্ৰথমত চাউল অকমান মুগ ৰ দালি।
উম।
আৰু এটা উৰদ ক উৰদৰ ডাল বুলি কয় উৰদ।
উম।
সেই বস্তুবিলাক অকমান মানে তুমি চাৰি পাঁচ ঘন্ট মান অকমান পানীত বইল কৰি থব মানে এনে নৰ্মেল পানীত, উম। সেইয়া সিজাব লাগিব।
আচ্ছা।
তাৰপিছত সেইখিনি তুমি বইল হয় মানে পানীত যেতিয়া সিজি যাব তেতিয়া তুমি সেইটো মিক্সিত মাৰি পেলাই পুৰা পেষ্টি বনাই
হম।
সেইটো বস্তু তুমি হেৰি কৰিব এইয়া। অ মিক্সিত মাৰি পেলাই এইটো। উম চাৰি পাঁচ ঘন্টা কেতিয়াবা গৰমৰ দিনত চাৰি পাঁচ ঘন্টা হ'লে হৈ যায়
উম
আৰু ঠাণ্ডা দিন হ'ল ছয় সাত ঘন্টা লাগে বাৰ ঘন্টাও লাগে কেতিয়াবা। সেইটো সেইটো পেষ্টটো তুমি সেনেকে থৈ দিব লাগিব।
আচ্ছা।
থৈ অ থৈ দিয়াৰ পিছত নেক্স তেতিয়া তুমি এনেকুৱা। যেনেকে তুমি যিটো কনটেইনাৰত বনাব চেষ্টা কৰা। উম। সেইটো কনটেনাত সেইটো কনটেনাত তুমি উইকলি হিচাপত দিব পাৰা আৰু ত' দচাও যানে। পেষ্ট্ৰিটো এটাই অকণমান ছিষ্টেমবিলাক অলপ বেলেগ বেলেগ থাকে। সেইটো হিচাপত তুমি প্ৰথমতে ইডলিটো বনাই লোৱা আৰু যদি দ ইচ্ছা কৰা মোক
উম, উম, মই মানে আজি চিকেন বিৰিয়ানীটো বনাই আছোতো। ত' চিকেন বিৰিয়ানীটো। এতিয়া তোমাৰ লেগ পিচে মই দিছোঁ।
উম, শুনি আছো হেল্ল' হেল্ল' হেল্ল' হেল্ল'